হেল্ল'।
হেল্ল'।
অ' শুনা পায় আছা।
অ', অ', পাই আছোঁ, মোৰ শব্দটো আহিছে নে ভইচ।
অ' আহি আছে আহি আছে, বাকী কি খবৰ?
খবৰ ঠিক থাকে আছে বাকী তোমাৰ কোৱা।
ভালে মোৰো ঠিক থাকে আছে, ভাত পানী খালা?
অ', অ', খালোঁ, তুমি?
খালোঁ খালোঁ।
অ' বাকী কিদি খালা ভাত তুমি আজি?
ভাত আজি মাছেদি খালোঁ মাছ। তাৰপিছত এই সেয়া। এ, কিবা কিবি আছিল আৰু আলু খানা দালি। হেৰি কি বুলি কয়। এই ফোন এটা ল'ব লাগিছিল মানে এতিয়া যোনটো আছে সেইটো মই বিকিম। বিকি ফেলে মানে এটা বেলেগ এটা ল'ম। এইটো ফোনত সেই হেৰি হৈছিল, অলপ প্ৰব্লেম হৈছিল মাজতে, চিপিৰ প্ৰব্লেম হৈছিল।
মানে নতুন মোবাইল এটা
অ' এ, মটৰৱালা এতিয়াৰতো সেইটো মানে ইয়াক ইউজ নকৰোঁ আৰু বেলেগ এটা ল'ম।
অ' আচ্ছা কেতিয়া পিছে কেতিয়া ল'বা নতুন মোবাইল ভাবিছা।
তাকে চাই আছোঁ মানে এইটো যদি বিকিব পাৰোঁ তেতিয়াহ'লে ল'ম আৰু। কিমান মান পাম এইটো এইটো লৈছিলোঁ বাৰ হাজাৰত।
পোন্ধৰ বা বিছৰ মাজত ল'ব পাৰবা মোবাইলতো।
নাই নাই নেক্সটটো থাৰ্টি মানত ল'ম বুলি ভাবি আছোঁ। মানে ই এম আইত সেই ল'ম ই এম আইত ই এম আই কৰিম।
অ', অ', ঠিকে হ'লে তেতিয়াহ'লে এতিয়া অলপ বেছি ভাল মোবাইল ল'ব পাৰিবা।
অ' ভাল চাই ল'ম মানে সেই আৰু। অলপ কম ল'লি মানে বেছি দিন নাযায়, এইটো একবছৰ হ'ল একবছৰ চি পিউৰ প্ৰব্লেম আহিল, এইকাৰণে।
নতুন চাই এটা ভাল চাই লৈ ল' তেনেকুৱা মানে ভাল মোবাইল থাকে যেনেকে ৰিয়েলমি, অ'প্পো। সেনেকুৱা ল'।
হেৰি এটা চাইছোঁ ভিভ' ৱাই ফিফটি ওৱান। ভিভ' ৱাই ফিফটি ওৱান প্ৰো। ফাইফটি ওৱান থাও
ভালে। অ' কেতিয়া ল'বি ভাবিছোঁ।
কেতিয়া মানে সেই এইটো মানে বিকিব পাৰিলেই ল'ম আৰু। এতিয়া এইটো বিকা মানুহ এইটো কিমানত দিলি ভাল হ'বনো এইটো।
এইটো কিমান বছৰ হ'ল এনেই।
এইটো এক বছৰ হ'ল।
এক বছৰ, কিমান লৈছিলে?
বাৰ।
পাঁচ বা ছয় এনেকুৱা মানত বিক বিকিব পাৰোঁ চাগে এতিয়া।
অ'।
কাৰণ এতিয়া অ' গমে পাইছা, তথাপি বছৰে আধা এক বছ দামটো আধা কমি যায়।
কমি যায় অ', অ', হেৰি
বাকী এনে চব ঠিকে আছে আৰু ৰেম চেমো ভাল এইট জিবি ৰেম। ওৱান টুৱেণ্টি এই জিবি ষ্ট'ৰেজ। তাৰপিছত প্ৰচেছাৰ আছিল কিবা হেৰি। অহ, স্নেপ ড্ৰগন চিক্স জেন কিবা এনেকুৱা আছিল।
অ' ভালে আছিল চোন তোৰ এতিয়াহ'লে, তোৰ বেয়া কিয় হ'ল এইটো ইমান জল্দি মোবাইলটো।
বোয়া মানে এই বাকী চব ঠিকে থাকে প্ৰচেচাৰ প্ মানে হেৰি চি পিউৰ প্ৰব্লেম আছিল।
অ' আচ্ছা তই ভাল চাই নতুন মোবাইল এটা লৈ ল' নহ'লে সেইটো বাৰু।
মানে ইয়াৰে মডেল বিলাক ইমান ভাল নহয় চি পিউ টিপিউ মাডাৰ বৰ্ড চাডাৰ বৰ্ড এইবিলাক ইমান ভাল নেদে। মটৰৱালা।
বুজিছোঁ, ঠিকে এটা নতুন এটা ভা ভাল মোবাইল লৈ ল'ব পাৰা, বাকী কেনেকুৱা মোবাইল ল'ম ভাব ত' এতিয়া গেমিং মোবাইল না ফটোৰ কাৰণে ভাল, না গানৰ কাৰণে ভাল কেনেকুৱা ল'বি ভাবছা।
গেম চেমটো আজিকালি এনেকে নেখেলোৱে ত' গেমৰ কাৰণে নালাগে। ফটো চটো অলপ ভাল হলে হ'ল, ফোনটো অলপ স্মুথ চললি হ'ল সেনেকুৱা আৰু।
আচ্ছা তেতিয়াহ'লে, এই ভিভ'ৰ মোবাইল ল'ব পাৰা ভিভ' বা ৰিয়েলমি।
অ' ভিভ'ৰে ল'ম বুলি আছোঁ ভিভ'ৰ চাইছোঁ এটা আজি চালোঁ।
আৰু যে দামি চেমচং ল'ব পাৰে অলপ দামী চামী যদি চেমচং ভাল আছে।
ধৰ এছ টুৱেণ্টি ফ'ৰ টুৱেটি ফাইভ।
সেনেকুৱা বহুত আছে তাৰ মোবাইল এতিয়া নতুন, কম দামত ভাল কোৱালিটি থাকা মোবাইল পায়।
নতুনকেতো এছ টুৱেণ্টি চিক্স লঞ্চ হৈছে সেই হেৰি তাৰিখে এই জুলাইৰ চাৰি তাৰিখে এটা ফ্লিপকাৰ্টত ডাঙৰ অফাৰ এটা আছে মানে। চৌব্বিছ ঘণ্টাৰ কাৰণে থাকপো, সেইদিনা মানে বস্তুবিলাক কমত পাবি বহুত। দামী অ' দামী ফোন চোন হক কিবা কিবি।
চব বস্তু পামনে সিদনা।
অ' চব বস্তু কমত পাবি, মানে ভাল ডিছকাউণ্টত পাবি সিদিনা।
অ' তেতিয়াহ'লে ভালে মই অলপ কিছুমান বস্তু অৰ্ডাৰ দিব লাগিছিল সেইটো সময়তো মই দি দিম নহ'লে ভালে কথা মোক মনত পেলাই দিছা।
অ' চাৰি চাৰি জুলাই। চৌবিছ হাজাৰ হেৰি কৰিবি ৰাতি ৰাতিয়ে যাবি, ৰাতি মানে তিন তাৰিখে ৰাতি বাৰটাৰ পিছত, চাবি আৰু। মানে লাহে লাহে যেতিয়া বেছি চেল হ'ব লাহে লাহে মানে ডিছকাউন্টটো কমি কমি আহি থাকপো।
অ' আচ্ছা হয় নেকি।
মানে সেনেকুৱ
মই কথাতো গম পোৱা নাছিলোঁ, অ' মই কথাটো গম পোৱা নাছিলোঁ আজি গম পালোঁ
অ' মই মানে অলপ বা ঘৰৰ মই অলপ ইউজ কৰোঁ কাৰণে কিছুমান বস্তু লাগে। মই এনেকে ফ্লিপকাৰ্টৰ ল'ব পাৰিম।
অ'।
কথা মই কৈ দিছো হা, মোবাইলো ল'বি না আৰু বেলেগ বস্তু ল'বি সেইদিনা।
আৰু বেলেগ ল'বা লগা নাই।
অকল মোবাইলটোৱে ল'বি।
অ', অ', মোবাইলে ল'ম।
জল্দি লৈ ল' যদ
কি?
আৰু জল্দি লৈ ল, জল্দি ল'লে ভাল ন মোবাইলটো।
মোবাইলটো নলও আৰু।
মোবাইলটো মানে ফ্লিপকাৰ্ডৰ একো ই এম আই কৰিব কাৰণে হেৰি লাগিব নহয় ই এম আই কাৰ্ড লাগব বাজাজ ফাইনেন্সৰ হওঁক বা কিবাৰে হওঁক।
অ', আচ্ছা সেইটোতো নাই ন' বুজিছো।
সেইতো নাই নহয় মোৰ, ফ্লিপকাৰ্টৰ পৰা নলওঁ মই, দোকানৰ পৰা কৰিম মই ফাইনেল।
এটা কাম কৰিবি, আমাৰ এই ওচৰৰে চিনাকি দোকান যে তহঁতৰ ঘৰৰ ওচৰতে যে সেইটোও ল'ব পাৰা, তাৰ পৰা যাবি কথা পাতি লৈ ল'বি।
আমাৰ ঘৰৰ ওচৰত মানে, কোনখিনিত?
এই যে বাঘৰবাৰীৰ ওচৰত যে চিনাকি দোকান টো যে আছে।
অ', আচ্ছা এই ৰিক্সা ষ্টেণ্ড ৰ কাষতেই যে আছে।
অ', সেইখিনি আৰু সেইটোৰ ল'ব পৰা, মানুহ টো চা বহুত চিনি অ', তাৰ পৰা লৈ ল'বি ভালো হ'ব পাৰে, মই তাৰ পৰা লওঁ আগতে লৈছিলো বহুত মোবাইল। মই তিনিটা মোবাইল লৈছোঁ আজিলৈকে, তাৰ পৰাই লৈছোঁ। মানুহটো ভালো হয়। অ', ভালো হয়, মানুহযোৰ অলপ ভাল হয়, চিনাকি হয়তো মানুটো ভাল, ভাল হ'ব চাগে সেইটোকাৰণে গ'লো আৰু।
অ', অ', মই তাতে চাই আহিছোঁ আজি।
উম, মানে কেতিয়া ল'বি মোবাইলটো পিছে?
এতিয়া ভাল আজি এটা মানুহে মানে মোৰ আজি এটা মানুহ পাইছিলোঁ মোৰ। এইটো বিকাশ। চাৰে ছয় দিব দিছিল তাৰেপিছত মই আজিয়ে এতিয়া কেনেকে দিওঁ! তাৰপিছত তথাপিও মই তাক ক'লো এ ইভিনিংলৈকে ৰখক মই কৈ আছোঁ। তাৰপিছত মই মানে আজি সেই দোকানখননত গ'লো মোবাইলৰ দোকানখনত যায় পেলাই মোৰ ডকুমেণ্ট চকুমেণ্ট দেখাই সুধিলো, ফাইনেঞ্চৰ সেইটো মানে আজি ফাইনেঞ্চৰ মানুহ অহা নাই। নহ'লে আজি হৈ গ'লে হয়, সেইকাৰণে এতিয়া মই মানুটোক বিক্ৰী নকৰিলো আজি। এ, কালি চাই লওঁ যদি মানুহটো ল'ব আহে তেতিয়াহ'লে কালি বিক্ৰী পেলাই, কালিয়ে লৈ ল'ম মই নতুনটো।
অ', ঠিকে এটা ভাল কাম মানুহটোৰ পৰা অলপ চলপ ভালেখিনি পইচা দি আছে ত' মোবাইলতটো এইটো তই ভাল হাতত বিকি দিব পাৰা, এইটো বিকি মানে নতুন মোবাইল যদি ল'ব ভালে হ'ব তোৰ কাৰণে।
অ', আৰু মই মটৰ অলা চাৰ্ভিচ চেণ্টাৰত লৈ গৈছিলোঁ। চাৰ্ভিচ চেণ্টাৰৰ মানুহকেইটা ইমান ভালতটো হেৰি কৰি দিছে ফিংগাৰ প্ৰিণ্টৰ যোনডাল কানেক্ট ৱাৰ এডাল থাকে, সেইডাল ছিঙি নহয় মাজতে।
আৰে এতিয়া কেনেকে দিম মই, তাতো ঠিক নকৰিলো নহয় ফোনটো। মই ফোনটো ফাষ্ট বাহিৰত দেখাইছোঁ, তাৰপিছত চাৰ্ভিচ চেণ্টাৰত নিছোঁ। তাৰপিছত আকৌ বাহিৰত নি ঠিক কৰিছোঁ, এতিয়া যদি আকৌ চাৰ্ভিচ চেণ্টাৰত যাই পেলাই আকৌ চিঙা বুলি সিহঁতেতো বাহিৰত চিঙি অনা বুলিয়ে ক'ব।
অই, চাৰ্ভিচ
চাৰ্ভিচ চেণ্টাৰত মানে কি কয়, তিনি চাৰিদিন ৰাখিব বুলি ক'লে ফোনটো। ভাল নহয় ভাল চাৰ্ভি চেণ্টাৰ, চাৰ্ভিচ চেণ্টাৰত একদিনতে কৰি দিয়ে।
সেইটোত অলপ ৰিস্কি আছে। এইবোৰ মোবাইলৰ কিবা, কিবি যে প চাৰ্জ লৈ চুৰ কৰি দিয়ে কিবা হব পাৰে হেৰি
সেইটোয়তো অ, সনেকুৱা চাৰ্ভিচ চেণ্টাৰ তেনেকুৱা নহয়। ত, চাৰ্ভিচ চেটাৰৰ কাম একদিনতে কৰি দিয়ে।
উ, সেইটোয়ে কৰো ঠিকে কৈছা ইমান দিন আৰু কোনে ৰ'ব সেইদিনতে যদি হৈ যাব পৰা কাম।
নোহাকও থাকিব ন এই নতো এইখে বাহিৰত ন কৰি আনিলো লাগ্ত কি
অ, কথাটো ঠিকেই কছ হ আৰু। পিছে আৰু ভাল ন কিমান ল'ল ত মোবাইলটো।
ভাল কৰতে ঊনৈছশকেল দুই হাজাৰ, দুই হাজাৰ ঘছিল উঊনৈছ চল্লিছৰ
উ, অহা যোৱা গাড়ী ভাড়াবিলাক দুই হজাৰ, দুহেজাৰ
এই দু হজাৰ বেছি গছি।
সটোয় কলো আহা, যোৱা আছে আৰু ক এনে ভাবিলো অলপ লগ এনেকে লগ, লগত গৈছে লগলে গৈছে।
লগৰ লগত গৈছো ফ ৰাতিপুৱা গৈছো। ৰাতিপুৱা যাই দি আহি দি পেলাই আকৌ ঘৰত আহিলো তাৰে পিছত আকৌ গধূলি গৈছো আনিব ত' এনে আৰু। গেল ব'ট কি নি গ'ল সেই গণ ন
অ, কষ্টও আছে কথাটো বুজিছো কথাটো মই
আৰু এনে ফোন মানে একবাৰ মানে মেকানিকত খোলাৰ পিছত প্ৰব্লেম আহোকে
এতিয়া যেতিয়কে মোবাইলটো য ন কিবা খুলি নিদিয়ে তেতিয়ে ভালে থাকে কোলা নতুন কিবা, কিবা নতুন, নতুন সমস্যা আহিয়ে যাব।
প্ৰব্লেম আহ, প, আহ, সেইকাৰণে মই ভাবিছো বিক্ৰী সো
মোৰ লগৰ এটা আছে এই ল'ব পাৰে মই ফুৰি চাম হা লৈ যদি এিকাত পিকি দিব পাৰা।
দো তই পিছে ফাৰ্ষ্টতে অলপ বেছি কবি কিন্তু লাষ্ট মই ছিক্সাজেডতফ দিমাৰ আৰু।
অ, ঠিক আছে মই ইয়লত মই কালি মানে কথা পাতিম। মই ক দিম দে কি কৰে হ'ব।
অ, মোক মানে জল্দি লাগে কালিৰ ভিতৰতে লাগে মোক কবিতা
অ', অ', ঠিক আছে মই এইটো কালি মই ত দুপৰীয়ালোগ মই কৈ দিমি কি কৰে হা
অ', অ', হ'ব।
অ, তই এই মোক মায়ে মাতি আছে। হা মই অলপ পিছত তোকই কালি কথা পাতিম হা তোৰ লগত। অলপ যাৱা হয় এতিয়া দে ঠিক আছে।
হ'ব'দে। হেল্ল'?